হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল', হয় শুনা পাইছানে? হয়, শুনা পাইছো।
আহ, অ', শুনিছে? আপোনাক ফোন কৰা মূল উদ্দেশ্য মানে আমি
হয় হয় পাৰিম, সময় দিব পাৰিম নিশ্চয়।
অ', আপুনি এতিয়াতো একো কাম বিলাকত কৰা নাই, ফ্ৰী আছে।
হয় হয় নিশ্চয় ফ্ৰী আছো। আপুনি মোৰ লগত কথা পাতিব পাৰিব।
এতিয়া সেইটোয়াে আপোনাক গছ গছনি বা বাহঁৰ পৰা ঠিক আমি লাভ কৰিব পাৰে। সেইটো মানে টপিকটো আমি কথা পাতিবলৈ ল'ম আৰু না। আগতে আপুনি এতিয়া গছ-গছ-গছনিৰ পৰা আমি কি লাভ কৰিব পাৰে? বা কি উপ-উপূৰ্ণ কৰিব পাৰে এইটো আপোনাৰ আপুনি অলপমান বুজাই দিব পাৰিব নে?
হয় পাৰিম বহুত সুন্দৰকৈ প্ৰশ্ন আপোনাৰ আহ এতিয়া মই যাবলৈ লৈছো। আহ যিটো নেকি বাহ আমাৰ গছ গছনি বুলি কলে তো এতিয়া আমাৰ বহু গছ গছনি আছে তাৰে মাজত এতিয়া বাহ, বাহেৰ বাবে মই অকমান কৈ দিব বিচাৰিছো।
আহ যিটো নেকি বাহ বাহিৰে আমি আহ, যিটো নেকি আমি লিখো বা পঢ়ো সেই লিখনী বিলাক মানে আমি, একৰ পৰা পা বুলি ক'লে নি নেকি বাহেৰে বনোৱা যায় আৰু ন। আহ, শুনিছে নে আপুনি? হয়।
শুনিছো, ।
আৰু। সেইবাৰ আমি আমাৰ গাঁৱৰ অঞ্চলৰ বা আমাৰ আ উম যিটো নেকি পাহাৰ অঞ্চলত আমি পোৱা যায় আৰু ন যিটো নেকি জংঘল বিলাকত। পোৱা যায় সে বাহেৰে আমি এ কাটিকে কাটি আনি কিনে সেইটো ফেক্টৰীত নিকিনে সেইটো বহি বনোৱা যায় আৰু ন।
হয়।
হয় যত নেকি আমি লিখো বা পঢ়ো সেই বহীটো আমি বনোৱা যায়। আৰু তাৰ পিছত আমি বাঁহৰ পৰা কি পাও বুলি কলে মানে আমি গম পাও যে। সেই বাহেৰে আমি আমাৰ থকা ঘৰ এইবিলাক বনোৱা যায় আৰু আগৰ দিনততো এতিয়াতো বেছি ভাগ নাই বেছি বাঁহৰ আমি দেখা নাপাও আহ কিয়নো আজিকালি মা অসম চৰকাৰে আমাক আ । ই ঘৰ সেখন এখন ঘৰৰে পকী দিয়া কৰিছে সে মানে আহ যিমান দুখীয়াই হওক বা ধনী হওক চবৰ তাতে মানে পকী ঘৰ দেখা পোৱাটো যায় আৰু আহ তেতিয়া আৰুৰে আমি বাঁহেৰে। আমি কি কি বনাব পাৰো বুলি ক'লে মানে আমাৰ যিটো নেকি বাচুৰি বা আহ বাচুৰিটো আমি বনোৱা যায় বাবি বিহু নাচা তিছদো নেকি। বাঁহেৰে কিবা কিবি আহ যন্ত্ৰ আদি এইবিলাক বনোৱা যায় আৰু ন।
আৰ ঠি তেনেকে আমি য ক'ৰবাত বা যদি বেৰা দিওঁ সেই বেৰাটোও আমি বাঁহেৰে বনোৱা যায়। বা কবাত বা পথাৰত খেতি কৰাৰ ভিতৰত যদি আমি গৰু ছাগলী ৰখিব কাৰণে। বা গৰু গৰু ছাগলী নো সোমাব নোৱাৰাকে। আমি যিটো বেৰা দিব খোজো বা সীমা দিব খোজো সেই সীমাটো মানে আমি বাঁহেৰে বনাব পাৰো আৰু ন।
হয়।
আ যিহেতু আমি কম বাঁহটো কম দামতে পাওঁ। সেইবাবে মানে আমি বাঁহটো আহ কি কয় এইটো আহ ইউজ কৰিব পাৰো আৰু ন অ ব্যৱহাৰ কৰিব পাৰো ঠি তেনেদৰে আমি। এই যিটো নেকি বাঁহ এই বাঁহটো আমাৰ ভাৰত দেশত আছে আৰু চাইনা ট আছে আৰু থাইলেণ্ডৰ বা বেছিভাগ আৰু জাপান। সেই এই চাৰিটা দেশত মানে বেছিভাগকে পোৱা যায় আৰু ন।
হয়।
এ আমাৰ ভাৰততে বহুত আছে যিহেতু আমাৰ ভাৰতৰ ভিতৰত আমাৰ অসমত। অসমত বেছিভাগ বাঁহৰ বাঁহৰ যিটো নেকি ব্যৱসায় বেছি কৰা যায় কিয়ন মানে কি কাৰণ অ যিটো নেকি বাঁহ সেই বাঁহটো মানে ভাৰতৰ ভিতৰত অসমত বেছিভাগ কে পোৱা যায় আৰু ন।
আহ কাৰণ হল আমাৰ অসমটো মানে যিটো নেকি প্ৰকৃতি সেই প্ৰকৃতিৰ ঘেৰাত মানে আ ঘেৰি থকা এখন মানে ৰাজ্য আৰু ন।
হয়।
হয় ঠিক তেনেদৰে আমি আন। যিটো নেকি বা বাঁহেৰে সেইখিনি লাভ কৰিব পাৰো আৰু আন গছ বুলি কলে মানে আমাৰ যিটো নেকি অমিতা গছ।
হয়ঁ।
অমিতা গছেৰে আমি বহুত লাভ কৰিব পাৰো বা আমাৰ দেহত আহ খোৱা। এই যিটো নেকি অমিতাৰ ফুল সেই অঁ অমিতাৰ যিটো নেকি ফল সেই ফলেৰে মানে আমি। এই যিটো নেকি আমাৰ দেহত বহুত- আহ বেমাৰ থাকে সেই বেমাৰ বিলাক মানে আমি কাটিব পাৰোঁ আৰু বা যেনেবা চৰ্বি বাৰা বা মাংস বাৰা বা চুগাৰ- আমি আ, তিনটা ফলটো খালিমে আটাৰ বুলি আমি জানো আৰু। আহ।
হয়ঁ।
আৰু যিটো নেকি অমিতা গছ যিটো নেকি ফ-ফুল। অমিতা ফুল আপুনি জানে চাগে? আহ, সেই অমিতা ফুলতিতে হয় অমিতা ফুলটো মানে খালে মানে- যিটো নি তিতা হয়ঁ সেই তোমাৰ চুগাৰ বা আমাৰ- আৰ, লিভাৰৰ কাৰণে ভাল বুলি আমি জানো কম পৰিমাণে খালে মানে বেছিভু- বেছিও খাব' নালাগে।
হয়ঁ।
ঠিক তেনেদৰে আমি গম নাপাওঁ অমিতা গছটো কাট- টিলে মানে কাটি কিনে যদি আমি আহ- বা সৰু সৰু এ, চেলি কেনে সৰু সৰু চেলি কেনে চেলি কেনে আমি মানে এইটো- আ, বাটুক টোকা কাটি কি মানে এইটো- আ, যদি সিহঁতৰ একদিন দুই দিন আহ- শুকাই লোৱা শুকাই থবা লাগিব শুকাই থোৱাৰ পিছত যদি আম-আমি তাক যদি- এ, জ্বলাই দিওঁ আৰু জ্বলাৰ পিছত যিতকিনি তাৰে আ, চাই ওলাব। চাইখনি মানে আমি খাৰ হিচাপে আ- আমি ব্যৱহাৰ কৰিব পাৰো আৰু সাত হয়। আ- ঠিক তেনেদৰে আমাৰ চেকুল গছ কল গছটো হা বহুত। আ, আমাৰ ভাৰতৰ বহুত আছে কিবা বস্ত অনেক আ, কলৰ নামাছ- আহ, আমি সেই কল গাছে দিওঁ আমি আ, ফল পাৰো কল খাব পাৰো। যিনো- আমাৰ পেট ভৰাই বা কল এটা কল যদি এটা আঠিয়া কল খালি মানে- আমাৰ যিটো নেকি হাতী সমান বল বুলি এটা কথা আছে আৰু ন' এটা। আঠিয়া কলৰো' আ, বল এটা হাতীৰ সমান বল বুলি কথা এটা কোৱা আছে। আৰু সেই কলগছেৰে আমি খাৰ বনাব পাৰো। ঠিক তেনেদৰে আমি যিটো নেকি- অমিতা গছেৰে খাৰ বনা পাৰো। ঠিক তেনেদৰে মানে কলগছে দিও আমি- খাৰ বনাব, পাওঁ আৰু ন'। সেইখিনিয়ে আমি অনেক গছৰ পৰা অম-অনেক আ, তিয়া। আ, কিবা কিবি লাভ কৰিব পাৰো কাতৰ পৰা বাঁহৰ পৰা বহি- এতিয়া তেনে হেন অমিতা গছৰ পৰা কাত কি লাগে নো এটিয়া পুনি অকমান আ, আমাৰ যিটো নিকি গছ গছনি গছ গছনিৰ পৰা কি কি লাভ কৰিব। পৰত আপুনি দুই আশা মান ক'ব পাৰিব নেকি?
নিশ্চয় কৰিম।
হয়।
আপুনি যে ইমান সুন্দৰকে বুজাই দিলা, তাৰ কাৰণে আপোনাক হা- ধন্যবাদ যাচিলোঁ। আহ আপনি যে- গছ গছনিৰ পৰা বা বাওঁৰ পৰা আমি কেনেকুৱা কি পায়, কেনেকা কি লাভ কৰিব পাই- সেইটো আ, আপনি অ- অলপ আগতে মক খুন্দেৰকে বুজাই দিলা। আপোনালোক আপনাক- অ', ধন্যবাদ জনালোঁ। এতিয়া আপুনি মোক সুধিছে। মই এতিয়া ক'বলে লৈছোঁ, যে আমি গছ গছনি কেইটা এতিয়া- আ, বেপাৰ বেপাৰ কৰে কেনে- আমি ঘৰত খাবা পাইছোঁ, বা আমাৰ ল'ৰা জনে বিলাক- আমি পঢ়িব চান্স আ পাইছো নহয় জানো? এইটো আমি- গছ গছনি বা বেপাৰ কৰি কেনে এতিয়া আমি পঢ়িব দিব কাৰণে চানস পাইছো, বা খাব কাৰণে চান্স পাইছে নহয় জানো? আমি গছ গছ গছ- গছ গছনিৰ পৰা আমি বহুত- আদি ধুনীয়া পোৱা যায় যেনেকা আমি পঢ়িব কাৰণে টেবুল- বা ঘৰ বনোৱা কাৰণে আমি- টকতা পায় কাঠ পায় এনেৱা বহুত- আানি বাহ ঘৰ পাকা ঘৰ বনাবাৰ কাৰণে আমাৰ- এই কি বুলি কয় এইটো কিবা কিবি লিংতাৰ- বা দিবা লগা হ'লে আমাৰ আহ তকতা লাগে। সেই তাকতা- টো আমি গছ গছনিৰ পৰা পাৱা যায়। এনেকুৱা বহুত আদিত- ধৰণৰ আছে যেনেকুৱা আমি বাহ বাহটো আগতে আমি- ঘৰৰ কাৰণে ব্যৱহাৰ কৰা কৰি আছিল নহয় জানো? আমি বাহ বাহৰ লগত- তাতে ঘৰ বনাই কেনে থাকছিল। ঘৰৰ ঘৰৰ চাইড বেৰা সেইটো আমি- কাটি কেনে ঘৰটো আহ বাহটু কাটি কেনে- আমি বেৰা দিয়া আছিল বা আমাৰ বাউণ্ডাৰীৰ বেৰা- সেইলাখান আমি কাটি কেনে বাহ ৰুই কেনে- আগতে ৰুই ৰুইকে ৰুই- লো লোৱা কাৰণে আমি এইগিলাখান বনাব পাৰছি। আৰু আমাৰ বহুত লাভ লাভ হৈছে নহয় জানো?
হয় হয় নিশ্চয়।
আজিকালি আগৰ দিনতো ইমান দাম নাছিল গছ গছনি কেইটা। মানে এটা এডাল গছ গছৰ আমাৰ- এ পাঁচশ ছয়শ এনেকা পাৱা আছিল। আজিকালিতো আমি এটা গছ ঘৰত থাকলেই- ভাল গছ থাকিলেই যেনেকা গামবাৰী চিগুন এনেকা আদি- বহুত দামী দামী গছ আছে নহয় জানো? এনেকা থাকলেতো আমি এতিয়া- পাঁচ হাজাৰ ছয় হাজাৰ পায় নহয় জানো?
হয় হয় নিশ্চয়।
উম আমি আমিতো আৰু আজিকালি বহুত- হা। আমি গছৰ পৰা বহুত বনোৱা দেখা পাই আছে। যেনেকা আমি- আহ সৰ বনৰ- লৈ কেনে বহুত টেবুল বা পঢ়বা কাৰণে, টেবুল এই বহুত আদি ধৰণৰ বনোৱা দেখা পাই আছে, এইটো আমি আৰু বাঁহ। বাঁহ ক'লে আমাৰ সেইটোৱেই আ মই আগতে ক'লাক যে আপুনি ক'লাক
হয়।
যে ঘৰ বনোৱা, বাউণ্ডাৰী বনোৱা। আৰু বহুত আছে আপুনি যে, কৈ গ'ল সে কৈ এ বহি-কিতাপ আমি বনাব পাৰো এইটো মানে আমাৰ এ ন নি কেনে আহ কিনি কিনি নিকিনে আমাৰ গাঁওৰ অঞ্চলৰ পৰা আহ টাউন চহৰ টাউন অঞ্চলত নি কিনে তাৰমানে এটো ফেক্তৰত দি কেনে ফেক্তৰীত দি কেনে এইটো বহী-কিতাপ বনোৱা হয়, তাৰপিছত আৰু এইটো আমাৰ পৰা পঞ্চাশ ষাঠি টাকা ডালত নি কিনে ইহঁতে বহুত লাভ কৰে। বা পাঁচশ ছয়শ এনেকুৱা পোৱা যায়, এটা আহ বাঁহতে নহয় জানো?
হয়, হয়, হয়।
আমাৰ আৰু বহুত গছ-গছনি আছে, এতিয়া মানে আমি গছৰ পৰা বহুত লাভ কৰিব পাৰে, যেনেকি আমি আম। আম বুলিলে ক'লে আম আম গছৰ পৰা আমি আম ফলটো পাই কিনে, আম ফল আম ফলটো আমি বহুত অ', দামৰ এতিয়া উম, বেছবা পায় নহয় জানো? বেছবা পায় আম। আৰু বহুত আছে এ আমি তামোল গছ তামোল গছৰ পৰা আমি তামোল ফল পাই কিনে বহুত এতিয়াতো আমি পঢ়বা কাৰণে পইচা পাইছি, খাব কাৰণে পইচা পা, ঘৰ বনাব কাৰণে বহুত আজিৰ দিনা আমি পইচা পাই আছো এই এইয়াদি আমি চলি আছে নহয় জানো! তাৰপিছত আৰু বহুত বহুত গছ আছে এনেকা। যেনেকাে আমি বগৰী গছ, বগৰী গছতো আজিকালি এতিয়া খেতি কৰা হয়, খেতি কৰি সেইকাৰণে এইটো বেচা যায় বহু ফলটো নহয় জানো?
হয়।
বহুত এনেকা আমাৰ আছে। তেনেকা আৰু আপেল-চাপেল আপেলটো আমাৰ ইয়াতে নহয়। ত' গাঁৱৰ অঞ্চলত তথাপিও মানে বহুত কাশ্মীৰ-চাশ্মিৰ বহুত পোৱা যায়, আপেল টো আজি আজিকালি এ কিলো দুইশ আঢ়াইশ এনেকা পোৱা যায়, আগৰ দিনতে দেৰশ একশ আছিল, আজিকালি বহুত দাম হৈ গ'ল ইয়াৰ কাৰণে, মানে আমি গছ-গছনি এটা কেনেকা কোন বস্তু লৰি আহ ৰুলি আমি লাভ হ'ব এইটো চাই কিনে আমি ৰুব লাগিব নহয় জানো? তাৰপিছত আৰু বাঁহ বাঁহটো আমি বহুত বিজলী তিনটা চাৰিটা বিভাগ আছে বিজলী বাঁহ, জাতি বাঁহ, ভেন্দা বাঁহ। গোৰ্খা বা এনেকা আছে কোনটো আমি ৰুলি মানে লাভ হব এইটো চাইকনে ৰুব লাগিব নহয় জানো আমি কোনটো কোন টো বেছিকে ব্যৱহাৰ কৰা যায় সেইটো মানে চাই কিনে ৰুব লাগিব অ এ এইটোয়ে আমাৰ প্ৰ প্ৰফিত নহয় জানো
হয় নিশ্চয়
এ